হেল্ল'।
হেল্ল'।
শুনা পাইছা? পাইছোঁ দে, এ ৰচোন তহঁতৰ ওচৰত যে আমৰ গছ এডাল আছিল যে তহঁতৰ উম, মানে এ আমডাল পকছে নেকি?
পকি শেষে হ'ল দেখোন।
এ মই আনিম বুলি ভাবছিলোঁ আচাৰ বনাব কাৰণে কেইটামান
এই পকী সৰি গেল, কেইটামান পাৰছোঁ। পাৰি খালো, বেলেগেও নিলা।
আচাৰ বনালি তহঁতে?
এ বনাইছিল, মায়ে বনাই কেনে উম বেয়া হৈ গৈছে, ভেকুৰ ধৰি গৈছে পেলাই দিছি আকৌ।
হয় নেকি মই ভাবছিলো আচাৰ বনাম কেইটামান আনিম।
অ আচাৰ বনাব ভাল, এই বহুত টেঙা এক -দম বাপৰে বাপ খাব নোৱাৰ মুখত দিবা নৰি।
সেইকাৰণে তো আচাৰ বনালি ভাল লাগিল হয় খাই, এনেতো এতিয়া গৰমৰ দিন দালিৰ লগত অলপ আচাৰ ললে খাই ভাত কেইটা অলপ শান্তি পালো হয়।
অ।
এনেই নাখাও আমি আচাৰ তথাপিতো কেতিয়াবা মানে আলহী চালহী আহিলেও মানে বিচাৰে।
অ।
তেনেকে কেতিয়াবা লাগে।
উম।
নহ'লে এইবাৰ আমৰ আচাৰ বনোৱা, এই আমাৰ জলফাই জলফাই গছডালৰ জলফাইৰ সৰু সৰু হেৰি হৈ আছে। জলফাইৰে বনাব লাগিব এইবাৰ।
অঁ দিবি আমাকো।
যোৱা বছৰো হ'ব দে দিম, যোৱা যোৱা বছৰো আমাৰ জলফাইডাল আমি আচাৰ বনাবাই নাপালো, সৰি সৰি পৰে পচি যায় তাতে বেলে গে লৈ যায়, ঘৰত নাছিলো মানুহ আমি। ঘৰত লাগি থকা জলকীয়া গছত জলকীয়া লাগি আছে, সেও মানুহে লৈ যাইছে। চিঙি নুহুধাকে ঘৰত নাথাকা সময়ত
অঁ।
উম। এ সেইকাৰণে আৰু খেতি চেতি বেলেগ কৰা নাই আৰু। হেল্ল।
অ।
অ, তাৰ এই এতিয়া হেৰি ঘৰত একো চব্জি তবজি লগা নাই নেকি তহঁতৰ?
চব্জি এটা দুটা কৰি বেঙেনা লাগি আছে। খাই আছো, এ তাকে জলকীয়া লাগি আছে জলকীয়াও কিনবা লগা হোৱা নাই আজি। সাত মাহ ছয় মাহ সাত মাহে হ'ল।
জলকীয়াও কিনা নাই, আমিও বাৰু কিনা নাই জলকীয়া সেইবাবেই ভোট জলকীয়া কেইটামান লাগিল। এতিয়া মানে আগতে ভোট জলকীয়া কেইটা অলপ ডাঙৰে হ'ল, এতিয়া কিবা সৰু সৰু হৈ যাই আছে।
উম আমাৰ ভোট জলকীয়া লগা নাই, এই অকলে ফিৰিঙি জালাতো জালা এই এইগিলা খান লাগছি, তাৰ পিছত আৰু ৰঙালাও এটা লাগছি।
হৈছিচোন কিবাকে, কিন্তু বহুত বছৰৰ মূৰতে এইবাৰ ফাৰ্ষ্ট টাইম হ'ল। ৰঙালাও এটাই লাগছি, তাকো আকৌ এই পকাই বিন্ধছি।
আমাৰ এতিয়া সেই ৰঙালাও চাংত উঠি আছে, যে জিকা তিঁয়হ চব এতিয়াহে লাহে লাহে ফুলি আছে। জলকীয়া আমিও কিনা নাই বাৰু সেনেকে, এটা দুটা খাই আছো, ভোট জলকীয়া আছে ভোট জলকীয়া কেইটা চাইজ কেইটা সৰু হ'ল এইবাৰ।
অঁ!
প্ৰথমৰ প্ৰথমতে লাগা সময়ত ডাঙৰে আছিল আৰু এতিয়া মানে লাহে-লাহে সৰু-সৰু সৰু হৈ যাই আছে। গছডাল জেকা লাগিল নেকি?
অঁ।
এতিয়া সেনেকে আৰু এটা, দুটাকে খাই আছোঁ আৰু। দু এডাল স্কোৱাচ উঠিছে, এডাল স্কোৱাচ লাগি আছে এটা, দুটাৰ ওপৰত কিন্তু বহুত ওপৰত পাৰিব পৰা নাই। আৰু সৰু-সৰু হৈছে আৰু বহুত টান, কিহৰ কাৰণে গম নাপাওঁ।
উম। আমাৰ এই বাকী বেলেগ আৰু নাই। সেই ৰঙালাও এটাই লাগছি, বেঙেনা এটা, দু টাকে লাগি থাকে, জাল জলকীয়া খাই আছোঁ আৰু ইফালে ভাত কেৰেলাও এটা, দুটাকে লাগি আছে, সেনকে খাই আছোঁ আৰু।
আমাৰো ভাত কেৰেলা লাগি আছে। আজি ক'লো গছত আছে পাঁচ, ছয়টা মান আছে। তাকে ছিঙি দিব ক'লো আজি মই লগ নাপাওঁ। দেউতাকক ক'লো গুৰুত্বই দিয়া নাই, সেইকাৰণে এ এটা ওচৰত আছিল সেইটো ছিঙি আনি, তাকে ডাঠা-ডাঠা ঠাৰি ভাজি উম আৰু ভাত কেৰেলা সেনেকে মিক্স কৰি ভাজি দিলোঁ দুপৰীয়া।
অঁ-অঁ!
চিঙৰ তাত আছে কেইটামান ছয়, সাতটা মান ওলাব বাকী বেছি লগা নাই। আৰু এতিয়া তিঁয়হ হ'ল ফুলি আছে, জিকা ফুলি আছে।
অঁ! আমাৰ জিকা-চিকা নাই, এইবাৰ একোৱেই নাই।
উম! যোৱাবাৰ লাগিল আমাৰ বহুত লাগিল। জিকা লাগিল, ভাত কেৰেলা মানে চব লাগিল, কিন্তু এইবাৰ নাই।
যোৱাবাৰতো বাপৰে বাপ তিঁয়হ আমাৰ ইমান লাগছিল, এইবাৰ নাই। এডাল গাজ হৈছে তাতে এটা লাগছি্, কালি ছিঙি আনিছিল মায়ে এটা লাগছি।
কি?
তিঁয়হ।
আমাৰতো এতিয়াহে ফুলি আছে, তাকো ফুল কেইটা সৰি-সৰি পৰি আছ যায় বৰষুণ দিয়াৰ কাৰণে।
কলি খাই দে আমাৰ।
উম-উম! সেই আমাৰো সেই ছাগলীৰ কাৰণে। আমাৰ ঘৰত নাই কিন্তু ছাগলী, বেলেগৰ ছাগলী চব চেচ কৰি থৈ যায় খাই।
অঁ!
ছাগলীৰ উৎপাততে একো বস্তু নহয়। অঁ! পদুনা আছে নে নাই তহঁতৰ?
পদুনা নাই।
উম! আমাৰো এ কিমান লোণ নহয়। পচি-পচি যায় এই বহুত
মানুহ বেয়া হৈ গৈছে।
বহুত দিন আগতে ৰুই থোৱা মানে এনেই পেলাই থৈ দিছিলোঁ টাৱ এটাত তাতে। এতিয়া হে দেখা পাইছোঁ কালি। সৰু-সৰু পাত আহি আছে এইটো নতুন কৰি থাকে না নাথাকে গম নাপাওঁ আৰু।
উম! আমাৰ ফাৰ্ষ্টটোতে ৰুই পেলাই অলপ এটা, দুটাকে পাত খালোঁ চাটনি। এতিয়া নাই এতিয়া একেবাৰে নহোৱা হৈ গৈ বেছি বেয়া হৈ গৈছে।
হুম হুম, এ, বেলেগে একবাৰ চিঙা বস্তুটো এই মান ধুনীয়া ইমান আছিল আমাৰ। এ, বেলেগে চিঙি চিঙি নিওঁতে নিওঁতে এতিয়া তাৰমানে ঘৰত নাইয়ে, এতিয়া মানে কিবা যদি অলপ চা আনি বতো, এই বিচাৰি ক'ত দুইপাত ক'ত দুইপাত সেনেকে বিচাৰি থাকো। আগতে বহুত আছিল।
অ'
অমিতা নহোৱা হ'ল, বত তাহত অমিতা গছ ভাঙি যি ভাঙিল, সেই ভাজে ভাজে, উম
একেবাৰে
এতিয়া এনেকুৱা সময়ত, কেতিয়াবা অমিতা খাৰ খাব মন যায়, এতিয়া নাই অমিতা।
উম।
এতিয়া কিনি নানিলে একো নাই আৰু এতিয়া।
নেমু টেঙা কেইটা লাগি আছে সেইয়ে, নেমু টেঙাও তা কো মানুহে দিব, সেই দুদিনমান পিছত কালিৰ পৰা স্কুল যেতিয়া যাম, স্কুল অনা নিয়া কৰি থাকি কিম ঘৰত মানুহ নহ'ম, তেতিয়া নেমু টেঙা কিমান চিঙি নিয়ে, হিচাপ নাই।
উম।
এইকেইদিন মানুহ আছো কাৰণে বাৰু পাৰা নাই।
উম মানুহে, মানুহে এনেকে মনে মনে লৈ যায়।
উম, এ সুধি কিনে নিব লাগে না নুসুধাকে লৈ যায় মোৰ মানে। একো কথা নুসুধে, আহে আহি ডাইৰেক্ট ছিঙে আৰু লৈ গুচি যায়, ঘৰত মানুহ নহোৱা সময়ত, লাগে যদি খুজি নিব লাগে, দিম নহয়।
উম।
সেইকাৰণে, উম, আও সেইকাৰ একবাৰ বেলেগে এনে কে চুৰ কৰি নিয়াৰ পিছত, সেই বস্তুটো আৰু নহয় না সহজে।
উম নহয়। এ বেয়া হৈ যায়।
উম।
আমাৰ জালাই বেয়া হৈ গৈছে এনেকে।
অ', সেইটোতো আৰু জালা আৰু পাণটোতো আৰু বেছিয়ে ভাল।
উম, উম। মনে মনে, মানুহ আমি নহ'লে, চিঙি লৈ যায়। চিঙি লৈ যাই পেলাই, অৱস্থা নোহোৱা হৈ আছে।
অহ। একবাৰ জালা আৰু এই জালা আৰু পাণ এবাৰ চিঙাৰ পিছত, সেই বস্তুটো আৰু দ্বিতীয়বাৰ নহয় আৰু চোৰৰ হাত লাগে যদি।
অ'
উম, সেই কুকুৰ কেইটাই, বৰ বেয়াকে ভুকি আছে।
উম।
সেয়া। পাণ আছে নে নাই, তহঁতৰ?
পাণৰ গাছ আছে।
পাণ নাই।
হা, অ'
পা পাণৰ গছ আছে পাণ নাই নেকি?
হা,
পাণৰ গছ, পাণ নাই নেকি? হেল্ল'। হেল্ল'। হেল্ল'।
অহ' আছে আছে অ' অলপ নেটৱৰ্কৰ প্ৰব্লেম। উম, আছে । কোডাল গছ 'অ অলপ খাহ হৈ আছে, বেমাৰ চৰ্দি জ্বৰ।
অ' সেইকাৰণেতো হাই হাল্লা হুল্লা নাই। সেইকাৰণে মই ভাবি আছো কাহি আছা নেকি।
অঁ'।
অ' ঔষধ চৌষত খাই লবি তাতে।
তাকেতো খাইছো ঔষধ অলপ ভাল পাওঁ আৰু হয়।
উম, এতিয়া এনেকুৱা চিজনে না ৰাতি। ঠাণ্ডা পৰে ৰাতিপুৱা ৰ'দ দিয়ে, সেইকাৰণে। এইকেইদিন হ'বই আৰু যাৰ হয় সহজে নকমেই।
অ'।
একে নিয়মমতে ঔষধ চোষত খাই কচু নাখাবি কেইদিনমান।
এই কচুটো নেখাওঁৱেই মই কচু শাক,
কচু চচু খালে বেছি হ'ব ক, শাক খালে একো নহয় শাক খাব পাৰি।
উম- উম, অ'।
কচুটো বিজল যে সেইকাৰণে কচু খাব নালাগে।
অ' নাখাওঁ কচু চচু।
উম, আমাৰ গুণৰ মানে কি কাহ। চৰ্দি পুৰা হৈয়ে আছে, তথাপিতো কাহটো ইমান নাই চৰ্দিটো পুৰা একদম। বহুত বেছি হৈ আছে, সেইদিনাখনে ফ্ৰিজৰ পানী খাইছিল স্কুলৰ পৰা আহি গৰমে গৰমে, সেইকাৰণে পুৰা একদম চৰ্দি।
এই গৰম গৰমে ফ্ৰিজৰ পানী
কথা কলে নুশুনে নহয়, মনে মনে যায় ফ্ৰিজটো খুলি ফ্ৰিজৰ পৰাই পানী ওলাই কেনে বৰফ চোবাই আছে তাৰে।
অঁ'।
দেখা পাওা কাৰণেহে, যদি দেখা নাপালো হয়, আৰু বেছিকে খাই পুৰা মাত ফাটিয়ে থাকিল হয়, একবাৰ মাত ফাটিয়ে গৈছে।
উম'।
যোৱা বছৰ মনে মনে ফ্ৰিজৰ পানী খাই দিছে।
এইকাৰণে ফ্ৰিজ চ্ৰিজ থাক বাই নালাগে সৰু ছোৱালী থাকা মানুহৰ ঘৰত।
দে' হ'ব দে' ৰাখো দে' পিছত কৰিম দে'।
অ' দে' দে'।